আছা। কি কৰি আছা?
আছো ৰ'বা এনে তুমি কি কৰি আছা।
ময়ো এনে আছো! তুমি কিবা কামত ব্যস্ত ব্যস্ত আছিলা নেকি?
আজি মই ভাবিছিলোঁ যে মই আজি মোৰ প্ৰিয় উৎসৱৰ ওপৰত অলপ ক'ব বিচাৰিছিলোঁ।
এই পছ
যিহেতু বিহু কি মোৰ প্ৰিয় উৎসৱ হৈছে বিহু ত তুমি কোৱাচোন যে মইতো জানো বাৰু মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে বিহুক কিয়নো? তোমাৰ বিহুতো পচ পচন্দী অ', প্ৰিয় উৎসৱ হয়নে বাৰু
আমাৰ বাপতিসাহোন বিহুতটো আমাৰ পচন্দ হবয়ে লাগিব।
হয়।
বিহু আমাৰ বাপতিহন বিহু আমাৰ মৰমৰ বিহুৱে আমাৰ সংস্কৃতিটো আগবঢ়াই নিয়ে নহয় বাৰু
হয়, যিহেতু বিহুটো বছৰত কেইবাবাৰো আহে আৰু আমি পালন কৰোঁ। যিহেতু আমি বছৰত তিনিবাৰেই বিহুটো পালন কৰোঁ। যিহেতু আমাৰ বিহু তিনিটা ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু ত' তুমি কোৱাচোন তোমাৰ এই তিনিটাৰ ভিতৰত কোনটো বেছি ভাল লাগে।
মোৰতো ৰঙালী বিহুটো সচ বেছি ভাল লাগে, বা ভোগালীটোও ভাল লাগে কঙালীটোও ভাল লাগে। মোৰ গোটেইকেইটাই প্ৰিয়-
যিহেতু আহ ৰঙালী বিহুটো আহ আহ বছৰৰ আমি আমি জনা আমাৰ অসমীয়া মতে বছৰৰ আহ নতুন বৰ্ষৰ যিহেতু আৰম্ভণি হয়, ত সেই বিহু আহ বিহুৰ সময়ত মানুহে নতুন নতুন কাপোৰ পিন্ধে বা ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে। আৰু ডাঙৰ জনা বা আত্ম স্বজন সকলৰ শুভেচ্ছা জনাই আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ খুব বেছি ভাল লাগে।
হয় দিয়া, বিহু আমাৰ মৰমৰ আৰু নতুন কাপোৰ পিন্ধি আমি ডাঙৰক সেৱা কৰিব লাগে। সৰুক মৰম আদৰ কৰিব লাগে আমাৰ বিহু আমাৰ বিহুৰে আমাৰ সংস্কৃতিতটো আগবঢ়াই নিছে নহয় বাৰু
হয় যিয়েই এইটো বিহুৰ সময়ত খুব বেছি ভাল লাগে। চাৰিওফাল বিশেষকৈ গাঁও অঞ্চলত যিহেতু বিহু নৃত্য কৰা হয় বা বিহু গীত গায় বা অন্য কিছুমান সাংস্কৃতিক অনুষ্ঠান যিহেতু তাত পতা হয়। সেয়ে খুব বেছি ভাল লাগে।
উ'ম। হয়টো। বিহু তোমাৰ তিনিটা হয় জানো ৰঙালী বিহুতো তোমাৰ চবে কাপোৰ লয়। ভোগালী বিহুত তোমাৰ সকলোৱে পিঠা পনা বনাই, পিঠা পনা খাই মেজিৰ জুই দাগ লয় নতুন কাপোৰ পিন্ধি মেজি জুই দাগ লয় আৰু ভোগালী মাহত আমাৰ নতুন বছৰ এটা আৰম্ভণি হয়। এইটো যিটো ইংৰাজী নৱবৰ্ষ মানে আৰম্ভণি হয় আৰু তোমাৰ ৰঙালী বিহুতটো হৈছে আমাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি সেইটো জানানে তুমি
হয়, যিয়ে উ'ম যিহেতু ভোগালী বিহু আমি বছৰৰ ইংৰাজী বছৰ আমি প্ৰথম মাহতে পালন কৰোঁ। খুব বেছি ভাল লাগে যিহেতু সিদিনা সেইটো বিহুত আমি খুব বেছি খাওঁ আহ পিঠা, লাৰু আহ দৈ চিৰা এই সকলোৰে আমাৰ ঘৰবোৰ যিহেতু ভৰ্তি হৈ থাকে আৰু নিজৰ আত্মীয় স্বজন আহে আমাৰ ঘৰলৈ জলপান খাবলৈ বা খুব বেছি ভাল লাগে। আমাৰ ওচৰ চুবুৰীয়া বোৰো আহে বা আমিও যাওঁ বিহু খাবলৈ খুব ভাল লাগে একেলগে খাই বা আৰু যিহেত বিহুত আহ- আহ উৰুকা যিহেতু ভোগালী বিহুত আমি উৰুকাও পালন কৰোঁ খুব বেছি ভাল লাগে। উৰুকাৰ দিনা যিহেতু গধূলি সকলোৱে মিলি পৰিয়ালৰ লগত এসাঁজ খাওঁ লগ লাগি হাঁহি মাতে নাচ গান যিহেতু খুব আনন্দৰে উৰুকাটো আমি খাওঁ খুব বেছি ভাল লাগে আৰু পিছদিনা সোনকালে উঠি গা পা ধুই আহ গছত আহ আহ লাখ লাখ দিয়ে খুব ভাল লাগে যিহেতু এইবোৰ অ বেছিভাগ গাও অঞ্চলতে হয় চহৰত ইমান নহয়েই এইবোৰ
খুব বেছি ভাল লাগে আৰু ধুনীয়াকৈ মেজিৰ ওচৰত যায় বা ৰাজহুৱাভাৱে বা নিজৰ পৰিয়ালৰ যি মেজি জ্বলাই খুব ভাল লাগে মেজিৰ আগত শৰাইয়ো দিয়ে আমাৰ অসমীয়া পৰম্পৰাত
অ দিয়া হয় বিহু বিহু আমাৰ ব বিহু তোমাৰ ডাঙৰে মৰতালন কৰে সৰুৱে ডাঙক শ্ৰদ্ধা শক্তিৰে প্ৰণাম জনায় ভোগালী বিহুত মেজিৰ দাগ লয় যি মানে বছৰটো ভালে ভালে যাবলৈয় পিঠা পনা খায় দৈ চিৰা খাই নামঘৰৰ নামঘৰবোৰত ধৰাই দিয়ে যাতে বছৰটো ভালদৰে যাব নহয় বাৰু
হয় যিহেতু বহাগ বিহু প্ৰধান সাতটা সাতদিনে পালন কৰা হয় কিন্তু বিশেষকৈ আমি যিকেইটা মানে বিহু পালন কৰোঁ যিহেতু প্ৰথম দিনা আমি গৰু বিহু পালন কৰোঁ ৰাতিপুৱা গৰুবোৰক নদীৰ কাষত লৈ যায় গা ধুৱাই লা আৰু গা ধোৱাৰ পিছত নতুন পখাৰে বান্ধে লাও বেঙেনা খুৱায় আৰু বিশেষ এটা আহ আহ কথা বাক্যয়ই কাহীক কয় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা কথা বাক্য এষাৰি কয় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় মাৰে সৰু বাপে সৰু তই হবি বৰ গৰু খুব বেছি ভাল লাগে যি আহ এনেকে সকলোৱে একেলগে নদীৰ পাৰত বা পুখুৰীৰ পাৰত গৰুবোৰ একেলগে গা ধুৱাই আৰু সেনেকৈ নতুন পঘাৰে বান্ধে তাৰপিছত ধূপ ধূনা দিয়ে তাৰ পিছদিনাতো আমাৰ মানুহ বিহু পালন কৰে যিহেতু নতুন সাজ পাৰ পিন্ধি ডাঙৰৰ পৰা আশীৰ্বাদ লৈ আৰু সৰুক মৰম আদৰ চেনেহ দিয়ে তাৰ পিছৰ আহ আহিলো মই কাতি বিহুলৈ যিহেতু কাতি বিহু প্ৰধানকৈ কৃষিসকলে পালন কৰে আ যিহেতু আহ কাতি বিহুত আহ গ এজোক পা নতুনকৈ তুলসী গছ ৰোপন কৰে নতুনকে ঢাপ বনাই আৰু গধূলি হ'লে এই তুল নতুনকে ৰোপন কৰা তুলসীডালৰ আগত এ এখন শৰাই আগবঢ়াই বা খেতি পথাৰত আকাশ বন্তি জ্বলাই পৰিৱেশটো একেবাৰে ধুনীয়া হয় উঠে নহয়নেে বাৰু
হয় তুমি কেতিয়াবা গাঁৱলৈ গৈছিলা মই এবাৰ গাঁৱলৈ গৈছিলো তাত তোমাৰ ভোগালী বিহুত গৈছিলো তাত তোমাৰ গাঁৱত বেছি ভাল লাগে ৰাতিপুৱা উঠি মানুহে গা ধুই কিনি মেজি দাক লয় তাত তোমাৰ শৰাই দিয়ে প্ৰসাদ দিয়ে পিঠা পনা দিয়ে মেজিত তোমাৰ তিল দি সেৱা কৰে আৰু বছৰটোৰ কাৰণে আশীৰ্বাদ লয় তাৰপাছত ঘৰত আহি দৈ চিৰা খাই পিঠা পনা খায় লাডু খাই মানে পিঠা পনাৰ দি উভয় নদী হৈ থাকে ঘৰত মানুহ আহে বেলেগ বেলেগ আলহী খাবলৈ বিহু খাবলৈ এইবোৰ এটা এটা অসমৰ সংস্কৃতি গম পোৱা নে
উম যিহেতু খুব বেছি ভাল লাগে বিহুৰ কেইদিন সকলোবোৰ একেলগ হয় আৰু একেলগে বিহু পালন কৰে খুব ভাল লাগে যে এতিয়া আমাৰ পৰিয়ালৰ সকলোবোৰ মানুহ একেলগে লগ হয় আ কিবা এটা উৎসৱ পালন কৰে তেতিয়া মনটোত খুব বেছি আনন্দ হয় উম আৰু বিশেষকৈটো তুমি কলা গাঁৱত বেছি ভাল লাগে যিহেতু গাঁৱত এইবোৰ পৰম্পৰা বেছি কৈ প্ৰচলিত যিহেতু চহৰত অলপ কম সেয়ে গাঁও অঞ্চলত খুব বেছি ভাল লাগে আৰু সকলোবোৰে একেলগে গাঁৱৰ অঁ সকলোৱে একেলগে অ লগ হয় বা ভাল লাগে আৰু যিহেতু মই কলোৱে আহ কাতি বিহু আহ কৃষি প্ৰধানকৈ কৃষি সকলৰ বাবে পালন কৰা হয় যিহেতু সেইটো সময়ত নতুনকৈ শস্য অঁ আহ যিহেতু আহ ধা ভঁৰালত যিহেতু ধান সেই সময়ত নাথাকে সেয়ে আহ এই বিহুটো পালন কৰা হয় বা এ যাতে আমাৰ আহ শস্য বোৰ কৃষসকলৰ যাতে শস্য বোৰ আৰু অধিক ভাল হয় যাতে কোনো ধৰণৰ সমস্যা নাহে বা বানপানীৰ সৃষ্টি নহয় হয় যাতে বা বৰষুণ ভাল সময়মতে হওক যাতে খেতি পথাৰবোৰ ভালদৰে হয় তাৰে বাবে কামনা কৰে যিহেতু আজি যিহেতু বিহুৰ পৰা আমি বহুত শিক্ষা লাভ কৰোঁ যিহেতু বিহু আমাৰ অতি পুৰণি পৰম্পৰাগত এক প্ৰক্ৰিয়া চলি আহিছে য'ত আমি আমাৰ ভাতৃত্ববোধ বা সম্প্ৰীতি আৰু সংস্কৃতিৰ প্ৰতি সন্মান জনাও সেয়ে খুব ভাল লাগে বাৰু আজি তোমাৰ লগত কথা পাতি খুব বেছি ভাল লাগিলে এই বিষয়টোৰ ওপৰত
হম
অ তুমিও কিবা কলা ময়ো কিবা কলো বিহুৰওৰত খুব ভাল লাগিল আশা কৰো আমি আগলৈ কথা পাতিম এতিয়ালৈ ইয়াতে এৰিছো
ধন্যবাদ